হেল্ল' হেল্ল' অ শুনিছ অ শুনিছো অ শুনিছো। তুমি শুনিছা। অহ কি কৰি আছা।
এ আছিল। আছিলো এনেই বাগৰি আছিলো।
চাহ তাহ খোৱাত হ'ল
অ হ'ল দিয়া
অ হল হল ভাত পানী বনাইছানে নাই
ভাত পানী নাই লাহে ধীৰে বনাব আৰু
অ আমাৰো বনোৱা নাই বাৰু লাহে ধীৰে বনাব আৰু
আহ
আচ্ছা এই এইবাৰ মানে কি নিউ ইয়ৰৰ টাইমত বা এইটো বছৰৰ লাষ্টতো জানাই আৰু আমি পিকনিক চিকনিক যাওঁ অলপ মানে মাইন ফেচ কৰিবৰ কাৰণে এইবাৰ ভাবিছো চান নাই একবাৰ
ভাবিছো মানে লগৰখিনিৰ লগত এটা মিনি পিকনিক যাম বুলি ভাবি আছো
কত যাবা বুলি ভাবিছা
এ ওচৰে পাজৰে তেনেকুৱা প্লেচ টো ভবা নাই আৰু সেই ওচৰে পাজৰে যায় আৰু ভাল কিবা জেগা
অ মানে কিবা বনাই লৈ যাবা নে নে তাতে বনাই খাবা
তাত বনাই নাখাও এ আমি আৰু পোৱালি জাকে কি বনাই খাম ঘৰতে বনাই বনাই লৈ যাম ভাগে ভাগে
অ এনেই তোমালোকৰ কলেজৰ ফালৰ পৰা নিনিয়ে নেকি স্কুলৰ ফালৰ পৰা কলেজৰ ফালৰ পৰা
অ কলেজৰ ফালৰ পৰা বেলেগ বেলেগ ডিপাৰ্টমেণ্টতে নিয়ে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নিনিয়ে ষ্টুডেণ্ট কম হয় যে
হ
অ
আৰু ফেমিলি মানে ঘৰৰ মানুহ বিলাকৰ ফালৰ পৰা যোৱা হয় নে নহয়
ঘৰৰ মানুহৰ ফালৰ পৰা ৰ'বাচোন কি হয়। আইতা সকামো আছে তাৰমানে। সেয়ে কি হয় আৰু।
আইতা, সকাম পৰে নেকি?
অ অ। সকাম পৰে মানে এইবছৰ অলপমান ডাঙৰ কৈ পাতিব। প্ৰথম বছৰ যে।
হ
উ
এনেই ব, আমাৰ ইফালে প্ৰথম বছৰত বাৰু জলপানেই খুৱাই বেলেগ বস্তু খুৱাব নোপায় বুলি কয়। তোমালোকৰ সেইফালে কেনেকুৱা?
অ আমাৰো তেনেকুৱাই, কিন্তু আজিকালি মানে কি হৈছে, কিছুমানে য যদি বিচাৰে আৰু, অ সকামৰ দিনা অ অ যে সেই জলপানেই খুৱাই, পিছদিনাখন ভোজ এটা দিয়ে। মানে আমাৰ আইতা কি হ'ল, একাদশী তিথিত ঢুকাইছে। তিথিৰ দিনা পৰে আৰু। তিথি দিনাট এতিয়া চবে না খায় ন ভাত। গতিকে পিছত টো পাতিব নোৱাৰে, সেইবাবে মানে অ এ এইটো বছৰতে মানে সেই পিছুৱাই পেলাই প্ৰথম দিনা হে জলপান খুৱাই, পিছৰ দিনা মানে ভোজ দি দিছে। কিন্তু তাৰ পিছৰ পৰা সেই সৰুকৈ পাতিব। ককা সকামটো মানে হেৰি হয়। ভোজ দিয়ে আৰু। আৰু দুইটাতে ভোজ দিব নোৱাৰে দিয়াচোন ছৰে পাজৰে পৰে দুইটা।
সম্ভৱ নহয় বাৰু। অ একাদশীৰ দিনাখন মানুহ বিলাকে নাখায় ন একো মানে মাছ মাংস ভাত চাত নাখায় নেকি!
অ নাখায়।
উম উম উ। তেনেকে মানে কওঁতে ঘছকে মনত পৰি গৈছে দেই লোৱাৰ আছামৰ চাইদে আকৌ, আমাৰ ইয়াতে বাৰু ভোজ হলে বাৰু যোনে পাৰে মাছ দিয়ে নোৱাৰা বিলাকে বাৰু নিৰামিষ দিলেও কথা নাই। লৱাৰ আছামৰ চাইদে জানানে একদম তোমাৰ পুৰা মাংসৰ সৈতে দিয়া তাকো ছাগলী মাংস
অ অ বহুতেই দিয়ে আৰু মুছলিম বিলাকেও শুনিছো হেৰি মাংসই দিয়ে বুলি
অ মুছলিমটোৰ বিষয়ে মই ইমান নাজানো বাৰু কিন্তু লোৱাৰ আছামৰ চাইডে মানে মানুহ বিলাক মই মোৰ মানে লগৰ আছিলে ন সিহঁতে পুৰা বোলে কৈছে আৰু পাঠা ছাগলী বুলি যে ক যিটো যিটো মতা ছাগলী হয় মানে পোৱালি হয় আৰু মতা ছাগলী পোৱালিটোক পাঠা বুলি কৈছে তাকে সেই মাই মানে তাৰ মাংস দি পুৰা মানে ভোজ ভাত হয় আৰু
অ আমাৰ ইয়াতে মানে মোৰ লগৰ এজনীয়েহে কৈছিলে কিবা কথা তেনেকৈ ওলাওঁতে তেতিয়া কৈছিলে আৰু আমাৰ এনেকৈ মাংস দি দিয়ে
অ আমাৰ আৰু ইয়াতে মানে তোমাৰ সকাম বুলি ক'লে মানে তোমাৰ মাছহে চলে আৰু মাংসটো একেবাৰে মানে নচলেই
অ আমাৰ আকৌ হে এই ৰাতিলৈ ঘৰৰ মানুহখিনিয়ে খায় আৰু মাংস চাংস আনি
অ সেইটো বেলেগ আৰু তাক তাকো যদি তুমি ভাবা যে মই নামঘৰতে পাতিম তেতিয়া হলেতো আৰু তোমাৰ একদম মাছ মাছত মাছ মাছ মাংসটোোতো দূৰৰ কথা মাছো নাখায় কণীও নাখায় অকল কনিৰ খাব নহলে
অ অ নামঘৰত বৌ সেই সেইটোৱে চলে চবতে সেইটোৱে চলে নামঘৰতনো ক'ত মাছ মাংস চলিব ন নিৰামিষ হয় আমাৰ আকৌ আজিকালি নাম তহে একসিদ্ধ দিয়া হৈছে
এক শিদ্ধ অ কি বা সেইটো বুজি পোৱা নাই মানে।
এই মানে বইল নকৰা বইল অ চৰি বইল কৰা সিচিৰ
বইল কৰে খিচিৰ মানে তেল চে
অ তেলচেল নি মানে দিয়ে আৰু তাত মানে সেই ঘিউ দি পেলায় বনাই।
বা এক সিদ্ধ বুলি কয় জানা নেকি?
পিয়াজ চিয়াজ এইবিলাক নিদিয়ে কাৰণে নেকি একসিদ্ধ এটাই হয়, এটাতে চব মানে। তাতে চববিলাক দি দিয়ে নেকি সেই তেনেকুৱা আৰু
অ হ'ব পাৰে চাগে।
আহ
পিকনিকৰ টপিকৰ পৰা গৈ আমি
সেইয়াই সেনেকুৱাই হয় কথা পাতি থাকিলে আহ কত তুমি এতিয়া
হেৰি কি লাষ্ট মানে যোৱা বছৰ গৈছিলা নে নাই ফেমিলিৰ সৈতে আমি গৈছিলো বাৰু
অ আমাৰ সেই কাৰ্বি আংলঙৰ ফালে যোৱা হয় ফেমিলি মানে মাহীহত থাকে যে তাৰ পৰাই
অ আমি ইয়াতে গলো ওচৰতে অ ঘৰৰ মানুহ বিলাকৰ সৈতে যাৰ বাইক আছে বাইক লৈ যাৰ গাড়ী আছে গাড়ী লৈ মানে আৰু এক্সট্ৰা মানে ভাড়া চাডা কৰা নাই আৰু নিজৰ সুবিধা মতে গৈ বনায়ে খাইছো আৰু গোটেই ফেমিলিয়ে
হেৰি জুলাইত যে এবাৰ জুলাইত গৈছিলোঁ ন শ্বিলং
অ জুলাইত
জুলাই নে আগষ্টত আমি গৈছো
হয় হয় উম তেনেকুৱা তেওঁ
অ হেৰি এবাৰ অৰুণাচল যাম দিয়া ভাবি আছো মানে নহ'লে আৰু এটা কিবা নাম
অ অ অ ঘৰৰ দাদাহঁতে কৈ আছে মানে কৈছে অক্টোবৰ মানত পূজাৰ বন্ধত মানে চবে বন্ধ পাব ন যাৰ স্কুল আছে সিহঁতেও বন্ধ পাব বা আমিও যোনে মানে চাকৰি কৰি আছে সিহঁতেও পাব বন্ধ পূজাৰ বন্ধত মানে কৈছে তে ডাৰ জেলিং ফালে গৈ আহো বুলি কৈছে মানে কৈছে যদি মানে গোটেই ফেমেলি মানে চব বহুতে যদি একেলগে যাই কৈছে বাজেটটো মানে ফাএভ এজন মানুহৰ মানে ছয় সাত হাজাৰৰ ভিতৰত হ'ব বুলি কৈছে আৰু ট্ৰেইনত গলে মানে তোমাৰ কি কৈছে সুবিধাখিনি কি হয় মানে ট্ৰেইনত গ'লো ট্ৰেইনৰতো টিকেট ইমান নহয় তাৰপিছত তাত তাতে বোলে এনেকুৱা সৰু গাড়ী গাড়ী লৈ ল'ব পাৰে আৰু মানে ধৰি লোৱা তাতে গৈ পেলাই তুমাৰ ৰুম ল'লে মানে ধৰি লোৱা এটা ৰুমে ললো গোটেই ফেমেলি যেতিয়া একেলগে শ্বেয়াৰ কৰি থাকিলো অলপ মানে কম বাজেটত তেনেকে ঘূৰি আহিব পাৰি ত' যদি যোৱা মানে
অ তোমালোক জালে মোক কবা মানে গলেহে অ হেৰি মোৰ মানে তেনেকে যাব মন যায় এই লগ চ নাথাকে লগৰ বিলাকো মানে ইমান সাহস নকৰে
উম
উ
তেনেকে মানে কৈছে আৰু অক্টোবৰ মানত পূজাৰ বন্ধত আৰু যেতিয়া এতিয়া পৰে
অ' অ' এতিয়া হেই পিকনিক তুমি যাবা নেকি যাম বুলি ভাবিছা নেকি কিবা
তেনেকে আমাৰ আগৰ পৰা একো প্লেন নহয় আমাৰ মানে ঘৰৰ প্ৰব্লেমটো কি আগৰ পৰা একো প্লেন নহয় ডাইৰেক্ট মানে ধৰি লোৱা ভাবিলে পিকনিক যাম বুলি আজি আলোচনা কৰিলে ব'লা পিকনিক যাওঁ গোটেই মানুহখিনি ওলালে ওলাই লৈ পিকনিক গৈ গুচি আহে। হেহ হে উমহ আগৰৰ পৰা একদম ভাবি আছে আমুকত যাম তামুকত যাম তেনেকুৱা নহয় আৰু কিন্তু এইবাৰহে মানে দাদাই ক'লে তেনেকে দাৰ্জিলিং যোৱাৰ কথাটো।
অ' অ' সেইটো বাৰু সেইটো বাৰু হেৰি বাদ দিয়া সেইটো পিছৰ কথা এ পিকনিকটো হেৰি কি কৰিম বুলি ভাবিছা এ মই কিন্তু পিকনিকেই জুৰি চুৰি থকা জেগাতে ভাল পাওঁ কিবা ভাল লাগে তাতে শান্তি লাগে পিকনিক বুলি ক'লে। এনেই জেগা চাব যোৱা পিক পিকনিক বুলি ক'লে সেই
অ' বেলেগ উম, উম তেনেকুৱা আৰু ওচৰতে অলপ
আমাৰ ইয়াতেতো কাৰ্বি আংলঙতে বেষ্ট বুলি মই ভাবোঁ আৰু ক'বাত তেনেকুৱা আছে নেকি?
আছেতো তোমাৰ হেৰি উমৰাংচু কিবা, কিবি বুলি যে কয় যে তোমাৰ আৰু তোমাৰ বেছ ইষ্ট কাৰ্বিআংলং আছে ৱেষ্ট কাৰ্বিআংলং আছে ন। তোমাৰ মাহী ঘৰটো ইষ্টত পৰে। ৱেষ্ট কাৰ্বিআংলঙৰ চাইডেও মানে তোমাৰ বহুত ধুনীয়া, ধুনীয়া জেগা আছে আৰু বেছি টি
অ' তেনেকুৱা চাবাচোন ওচৰতে হ'লে পিকনিক বুলি কলে ভাল আৰু তেতিয়া আমি গৈ কৰি বনোৱা কথা থাকে কেনো
অ' আৰু ইয়াতে তোমাৰ আমাৰ অ' আমাৰ ইয়াতে ওচৰতে তোমাৰ শিৱ কুণ্ড বুলি এটা জেগা আছে তাতো যাব পাৰা মানে তাতো ভাল মানে। মই নিজে গৈ পোৱা নাই কিন্তু তাতো মনে জুৰি চু চুৰি আছে আৰু মই ফটোত দেখিছো দাদাহঁত গৈছে তেনেকে
তাতে বনাই কৰি খাব পাৰি আৰু
বনাই খাব পাৰিম।
অহ তাকে তুমি কবা মোক
উম
এতিয়া মানে, মানে কিমান তাৰিখে যোৱা কি কথা?
হেই এইবোৰ
কিন্তু ৰো ৰ হেৰি কিন্ত ও জ জ আমি গলে মানে এই যা আ ডিচেম্বৰ একে লাস্ত গিদিন ধই লোৱা, পঁচিছ ডিচেম্বৰ পৰা তা পিছত আৰু জানুৱাৰী একদম ফাৰ্ষ্টত মাঘ বিহু আগত, হেই তেতিয়া যোৱা মজাটো আও তা পিছত যোৱা মজাটো এলেগ। কিন্ত মানে তাৰ এ
অবিয়াছলি আ আ ও, ও ও, মাঘৰ বিহু পাছলে আৰু সে ভাইব টো মানে ন থাকে আৰু
অঁ তাৰ পিছত হে বিহু-বিহু নিচিনা এটা ভাইব থাকে আৰু--বিহু আহে আৰু সৰস্বতী পূজা
ও হু, সেটোকাৰণে আৰু তেনেকুৱাতেএ ভাবিব লাগিব অ, ডিচেম্বঅ লাস্ত মানত বেছি ভাল আ ও
ও ও ও।
ইক জানুৱাৰী, এ এ এ একত্ৰিশ ডিচেম্বৰ, তেনেকুৱাতো যাব পাৰো। তিতাও ভালেই লাগে। মানুহ হয়েই বাৰু বাকী আজি, কি বনাব বুলি ভাবিছে ভাতৰ লগত?
আজি মাংস আনিছে
অঁ অঁ কিহৰ মাংস
লোকেল মুৰ্গী।
অ' আতচা অ' দিয়া আমাৰ আৰু মাছ আছে ছে মানে এ এ ককা আহিছে এই যে মামাহঁতৰ
অঁ অঁ।
ককাই আকৌ তোমাৰ মাংস চাংস ইমান নাখায়। মাছটো খাই আকৌ সেইকাৰণে মানে মাছে আনিছে।
অঁ অহ। দিয়া হ'ব দিয়া নহলে, ন।
অ', বাকী এনেই কলেজ চলেজ গৈ আছানে নাই?
অ' অ' অ', কলেজ গৈয়ে আছো। এই দুদিন যোৱা নাই হেই এইকেদিন মই অলপমান গৰমতে মানে যোৱা নাই।
আটছা উম অ' অ' দিয়া তেতিয়াহ'লে হ'ব, পিছত ফোন কৰিম পিকনিকৰ কথা পাতিবলে, উম, হব অ' ৰাখিছো।